হেল্ল'? অহ কি কৰি আছা?
আছো। এনে অলপ মোবাইল চাই আছিলো।
আচ্ছা। মোবাইল চাই আছিলা, কি চাইছিলো মোবাইলত?
মোবাইলত আৰু কি আৰু মানে অলপ কম্পিউটাৰ-কম্পিউটাৰৰ ওপৰত মানে বস্তু বিিলাক চাইছিলো আৰু।
অট্চা, অহ। মই এনেই বহি আছো। হে ভাবিলো তোমাক কল কৰো বুলি এনে আৰু মবাইলত কি-কি চ এই কম্পিউটাৰত কি চাই আছা?
মানে আজি আমাৰ এটা কৰ্চ হৈছিল দিয়া কম্পিউটাৰ মানে এ আইৰ ওপৰত। সেইটোয়ে মানে অলপ মানে চাৰ্চ কৰিছিলো আৰু, কি-কি শিকাইছিলে? সেইবিলাক মানে আকৌ মানে ৰিভাইজ কৰি আছো। যাতে কালিৰ ক্লাছটোৰ কাৰণে মানে ভাল হয় আৰু।
অহ, এনেই কিহত চাই আছা, মোবাইলৰ মানে কি এপত চাই আছা?
ইউটউব। ইউটিউবতটো আজিকালি মানে চব পাই যায় ন?
হয়-হয়। এনে ইয়োব তুমি বেছিকে কি এটো ইউজ কৰা এপ?
মই? এপ? এপটো মই বেছিভাগ ইন ইনষ্টাগ্ৰাম।
অহ, ইনষ্টাগ্ৰাম। ময়ে ইনষ্টাগ্ৰামে চলাও বেছি ভাগ। এনে ৰিল-চিল চাবলৈ এনে চৰ্ ৰিলছ আহে ন? সেইবোৰে চাওঁ। আৰু টাইম পাচু হৈ যায় ন? ৰিলচ চাই থাকো দে সেইকাৰণে আৰু কেতিয়াবা দি ফ্ৰী থাকিলে ৰিল চাই থাকো আৰু তুমি চোৱা নে ৰীলচ?
চাও চাও টাইম পাছৰ কাৰণে তো সেইটোৱে প্ৰিফাৰ কৰো। আৰু এম এছ অ এম এক্স প্লেয়াৰ বুলি এটা আছে, তাত ড্ৰামাছ বিলাক আহে সেইবিলাকো ভাল
অ কি কি কি ড্ৰামা চোৱা?
হিন্দী ড্ৰামা
হিন্দী ড্ৰামা চোৱা নেকি অ মইতো এইটো নাজানো এম এক্স কি কলা, তুমি? মই এনেই চাওঁ টিভিত চাওঁ আচ্ছা মইও চাম দিয়া ইনষ্টল কৰি এবাৰ
চাবা চাবা ভাল হয় এইটো চব মানে চব ধৰণৰে পাবা তুমি যি মানে চাব খোজা আজিতো আজিকালি মানে বেছি কিবা চাইনিজ কে ড্ৰামা সেইবিলাক চাই ন,
হয় হয় ঠিকে কলা
তোমাৰ ইচ্ছা তুমি সেইবিলাকো
অ মইতো এনে কেতিয়াবা এনেতো কেতিয়াবা মই এনে ইউটিউবতে চাও মুভিজ সিই চত মুভিবোৰ সেইবোৰে ইউটিউবত যে চাও আহে কেতিয়াবা এনে আৰু এনেই নতুন ৰিলিজ হোৱা মুভিবোৰতো নাহে ন ইউটিউবত সেইকাৰণে আৰু অ আহে নেকি? মইতো চোৱাই নাই মই চাৰ্চ কৰি চাইছিলো আৰু নতুন এই দুৰন্দাৰ মুভি যে ওলাইছিল নতুন সেইটো চাইছিলোঁ অহাই নাছিলচোন,
সেইটো এ অলপ টাইম লাগে মানে পতককে আহে মানে সোনকালে নাহে অলপ টাইম লাগে আৰু ফাৰ্ষ্টটো মানে সেই হলতে আহে। সেনহ
অহ অহ
তাৰপিছতহে
অ সেই। কালি তো হলত চাব গৈছিলা নে।
নাই নাই যোৱাই নাই ক'ব গলে মই মুভি চাব না। মানে মোবাইলতে পাই যাও দুইদিন ম পিছত চোন মোবাইলতে আহে?
অঁ এনে তুমি মবাইলত এদিনত মানে তুমি এনেজ। কেতিয়া কেতিয়া কৰা মোবাইল। কেই ঘন্টা চোৱা অঁ।
এনেতো মানে এতিয়াৰ কথা কৈ আছো? ৰাতি পোৱা অলপ চলপ আৰু মানে ৰাতিৰ ভিতৰত বহুত কিবা কিবি নটিফিকেশচন আহে ন।
অঁ অঁ
টো চাই আৰু এতিয়া গা পা ধোই ক্লাছত যাওঁ। ক্লাছৰ সময়খিনিতটো? পোৱা নাযায়ে। সেইখিনিতো বাদ দিয়া। দেন তাৰ পিছত কিবা লাগিলে আৰু কিবা লগা বস্তু খিনি চাওঁ। দেন টাইম পাছৰ কাৰণে ড্ৰামাজ ৰীলচ সেইখিনিয়ে আৰু।
চোৱা নে।
সেইখিনি মানে ৰাতিৰ টাইমত আৰু।
অঁ
ৰাতি এতিয়া ধৰিলে অলপ দেৰিকে আঠটামান বজাত মই ষ্টাৰ্ট কৰিম আৰু।
উম উম অঁ তেতিয়াৰ পৰা চোৱা ৰাতি ৰাতি কেইটালৈকে চোৱা।
ৰাতি তোমাৰ হায়েষ্ট ইলেভেন।
অঁ ইলেভে দেৰিকে হোৱা চাগে সেইকাৰণে দেৰিকে হোৱা দেৰিকে হোৱা।
তটো দেৰিকৈ হোও।
অ অঁ সেইকাৰণে? ময়ো তেনেকে হোৱাম আৰু বাৰটা বাজি যায়? ভাত চ খাওঁতে? অঁ সেনেকুৱা হৈ যায় আৰু এনে তুমি এনে মানে ৰিলচত কি কি চোৱা মানে এনে।
ৰিলচত আহ। বেছিভাগ মানে ফানি মুমেন্টচ বিলাক।
অঁ ফানী ন মই সেইবোৰে চাই ভাল পাও দিয়া।
সেইটো হ'লে মানে কি মাইডটো অলপ ফ্ৰেচো হৈ থাকে।
হয় আৰু এনেতো ইউটিউবত কিবা কিবি চাও আৰু এ খানা বনোৱা সেইবোৰ চাওঁ ভিডিঅ' বোৰ। আৰু এনে কিবা কিবি ব ন ক্ৰা। বস্তু সেইবোৰ চাওঁ, ভাল লাগে আৰু এই খোৱা ভিডিঅ' থাকে ন সেইটো চাওঁ।
অ সেইটোতো মইও চাওঁ, বাট আহ ইনষ্টাগ্ৰামত আহি যায় বহুত
অ অ ইনষ্টাগ্ৰামতো আহি যায়। আৰু আজিকালি ইনষ্টাগ্ৰামে চলে ন সেইকাৰণে।
সেইটোয়েতো মইতো বেছিভাগ আহ মোৰততো দু দুটা একাউট আছে। ধৰ এটা মোৰ বিজনেচ একাউণ্ট বিজনে একাউটত তো অকল মানে বিজনেচ ৰিলেটেড বস্তুবিলাকহে আহে।
আচ্ছা তুমি মানে বিজনেছ একাউণ্টো খুলিছা?
উম। আজিকালি লাগেই ন এটা চাই বিজনেচ। হা?
কিহৰ বিজনেছ কৰা এনে তুমি অনলাইনত?
অ মই কৰো তোমাৰ আজিকালি বুকে বিজনেচটো বেছিভাগ কৰে ন?
হয় হয় এইটো চলি আছে। হয়
পাইপ ক্লিনাৰৰ আৰু ফ্ৰেম
হয় এইবোৰতো মইে বনাইছিলো। কিন্তু মই এনেকুৱা অনলাইনত এইটো কৰা নাই ন চবত ইচ্টেটাছ দিছো আৰু এনে ফ্ৰেডবোৰক দিছো। সেনেকুৱা মই কৰাই নাই মই ভাবিছিলো কৰিম বুলি। কৰা নাই আৰু। অ তোমাৰ মানে, এতিয়া চলি আছেনে?
এতিয়া মানে কি হৈছে, তোমাৰ মানে চবেই আৰু সেই কৰে ন, মানে চব আৰু ঘৰে ঘৰে সেইটো বস্তুতটো হৈছে ন।
হয় হয়
তুমিও গম পাইছা তুমাৰো চাগে হোৱাটছএপত ফ্ৰেণ্ড বিলাকে দিয়ে থাকে। অৰ্ডাৰ কৰিবৰ কাৰনে, মানে সেইটো কাৰণে মানে চেলটো অলপ কমি গৈছে।
হয় যিহেতু আজিকালিটো চবে মোবাইলতে মানে লাগি থাকে ন। এনে তোমাৰ লগত কেতিয়াবা এনেকুৱা হৈছে নেকি মানে মোবাইলৰ পৰা কিবা ফ্ৰড সেইবোৰ হৈছে নেকি?
ফ্ৰডটো আজিলৈকে হোৱা নাই। তোমাৰ হৈছে?
আচ্ছা মোৰো হোৱা নাই সেনুকাটো। ফ্ৰড হোৱা নাই। এনেই তোমাৰ অনলাইন চপিং কাৰনে? মবাইলৰ পৰা। আচ্ছা কি এপ কৰাতে
এতিয়া আজিৰে কথা কওঁ। আজি মই এটা নাইকা এপ ডাউনলোদ দিছো, ফাৰ্চটাইম। মানে মোৰ বায়েচ কৰি যে এইটো এপত মানে স্কৃণ কেয়াৰ প্ৰডাক্ট বিলাক বহুত ভাল। সেইটো ডাউনলোড দি মই এটা অ ছানস্ক্ৰীম এটা মানে অৰ্ডাৰ দিছোঁ আৰু
আচ্ছা
চাও আহি পালে মানে কেনুকা হয় মোৰ স্কিন টো ইউজ কৰি হা
কেইদিনত আহিব
এইটোত এ তোমাৰ দুই দিনতে আহি যায় বস্তুটো আজি অৰ্ডাৰ দিছো ন তে আজি তোমাৰ সোতৰ তাৰিখ ঊনৈশ তাৰিখে আহি যাব
আচ্ চ্ছা অ এনে তুমি হয় মানে এনে তুমি অনলাইনতে সেইবোৰ মান অৰ্ড দুই চদিত কৰে ন
উম উম হয় অনলাইনতে কৰো মানে অনলাইনত তোমাৰ হা
হয় মানে আজিকালিতো চবে মবাইলৰ পৰাই মানে কৰে ন ঘৰতে থাকে এইটো ভাল হয় এ বেনিফিট হয় যিহেতু এনেই তুমি কব অ তুমি এনে ক'ব পাৰিবানে আজিকালি যেনেকুৱা চবে মবাইলতে মানে লাগি থাকে সেইটোয়ে মানে ষ্টুডেন্টৰ মানে এইটো জীৱনত কিবা এইটো প্ৰভাৱ দিছে নে সেইটো কব পাৰিবা নিকি
প্ৰভাৱ মানে এতিয়া মোৰ মতে তোমাৰ মোবাইলটো ভাল কামতো ইউজ কৰিব পাৰা বেয়া কামতো ইউজ কৰিব পাৰা এতিয়াটো মানে নিজৰ ওপৰত ডিপেণ্ড যে তুমি কি কামত ইউজ কৰিব পাৰা এতিয়া আমিতো চাই আ কৰোঁ যে মানে কি ভাল কাম লাইক পঢ়াৰ ক্ষেত্ৰত হওক ইউজ কৰক সেইটোৰ ক্ষেত্ৰত প্লাছ মানে কিবা নতুন নতুন বস্তু বিলাক আজিকালি এ লাইক আ ইউটো টোব চেনেলতে মানে বহুতকেইটা চেনেল আছে তাৰ পৰা শিকিব পাৰি তাৰ পৰাও আমি শিক শিকিব পাৰো বস্তু বিলাক আমি বেছিভাগ আজিকালি মানে ক্লাছ ল'বই নালাগে হে গৈ ইত টোবত
হয় হয়। আজিকালি কলেজৰ ষ্টুডেন্টৰ কাৰণেও ভাল হৈছে স্কুলৰ ষ্টুডেন্টৰ কাৰণও ভাল হৈছে ন' আৰু এনেতো সৰু সৰু ল'ৰা ছোৱালী আজিকালি গেমত লাগি থাকে মবাইলত সেইবোৰত মানে কিবা প্ৰভাৱ পৰিছে তুমি ক'ব পাৰিবা?
গেম মানে যদি সিহতে মানে বেছিকে খেলে সেইটোতো অভিয়াচলি প্ৰভাৱ মানে পৰি
হয় হয়।
এতিয়া যদি মানে কি আৰু অলপটো মানে পঢ়াৰ অঁ মানে পঢ়াৰ বাহিৰত টো বেলেগ চাইডে যাব লাগে। অলপ সময় মানে খেলিলে ইমান এ টা একো নাই। কিন্তু যদি বেছি সময় যদি খেলে তিয়া পঢ়াৰ ক্ষেত্ৰত প্ৰভাৱ পৰিব।
হয় ঠিকে ক'লা এনে তুমি খেলিছানে গেম?
মই মানে এতিয়া মই নেখেলো কিন্তু আগতে মই বেছিভাগ লুডো আৰু কেৰামটোৱে খেলিছিলোঁ। তাকো মানে ৰেগুলাৰ নহয় আৰু।
অঁ এনে তোমাৰ সেনে, অঁ মইও খেলিছিলো আগতে মই চাব্বেশ্বৰ বুলি এটা আছিল আৰু টেম - টেম্পল আগতে আছিল ন' এতিয়া এই এতিয়া নেখেলো সেইটো খেলিছিলোঁ আগতে। অঁ সেইটো খেলিছিলো ভাল লাগিছিল তেতিয়া মানে সৰু থাকোতে আৰু খেলিছিলো বহুত। মাৰ মবাইলতো খেলিছিলো আৰু এনে তুমি মানে তুমি ইমান মবাইল চাই থাকা তোমাৰ এনে এডিকচন হৈছে ন মবাইলত?
মোবাইলৰ এডিকচন নোহোৱা বুলি নকওঁ। হৈছে কিন্তু হ'লেও মানে সেনেকুৱাকে হোৱা নাই যে একেবাৰে মানে এনি টাইম চাই - চাম আৰু। কিছুমান ক্ষেত্ৰত লাইক মানে কি পঢ়ি আছো সেইখিনি টাইমত মানে এৰি দিব পাৰোঁ আৰু।
আচ্ছা।
তোমাৰ কেনেকুৱা?
অঁ মোৰো এনেকুৱাই আৰু আজিকালি কি কওঁ আৰু এনে মোবাইলটো লও সেইবোৰৰ কাৰণে আৰু কেতিয়াবা ৰীলচ চাই থাকোঁ আৰু কেতিয়াবা পঢ়া শুনাৰ বাবে হেৰি চাওঁ আৰু সেইটোৱে আৰু। আৰু এনে মেছেজ কৰোঁ ফ্ৰেণ্ডবোৰক তুমি কৰা নে?
কৰো কৰো মইও কৰো, কিন্তু আজিকালি লাগেয়ে মানে। অঁ মেছেজ কৰিব ব মানে ধৰি ল কলেজৰে বস্তু বিলাক আজিকালি চব হোৱাটছএপতে আহি যায়। কিবা পঢ়ালে, অ পি ডি এফ বিলাকো মানে কি হোৱাটছএপতে দিয়ে তোমাৰ। সেইকাৰণে বেছিভাগ মানে মোবাইলতটো আজিকালি লাগেই আৰু
হয় ঠিকে কলে হয় ঠিকে কলে থিক আছে দিয়া ৰাখো আচ্ছা থিক আছে দিয়া ৰাখো থেংকিউ ভাল লাগিল অ থিক আছে দিয়া ৰাখো থেংকিউ
ওৱেলকাম